নমস্কাৰ।
অ', নমস্কাৰ, কওঁক দাদা।
খবৰ।
অ', আছো দিয়ক ভালেই, আপোনাৰ খবৰ।
হয়, ভাল।
অ', ঘৰৰ সকলো ভালে আছেনে।
হয়-হয়, সকলোৰে ভাল বাৰু।
অ'।
মোক এ আপুনি বোলে ঘ- ঘৰ এটা বনাই।
কি কৈছে, হয়, হয়-হয়-হয়, ঘৰ এটা বনাম বুলি ভাবিছো।
কোনখিনি ঠাইত বনাব।
কোনখিনি ঠাইত মানে এতিয়া ধৰক আগৰ ঘৰটো ধৰক আমাৰ আগত আছিলে হয়, এতিয়াটো সেইটো পিছুৱাই পেলাই বনাম আৰু।
হয়- হয়। হয়, মোক তাকে ক'লে। বৰুৱা চাৰে, কৈছে আপুনি বোলে ঘৰ এটা বোলে বনাব।
হয়- হয়।
সেই কাৰণে অ', সেইকাৰণে মই আপোনাক, মোক কৈছে। তুমি অলপ চাই দিবাচোন ঘৰটো, এইটো কি মানে আৰ চি চি বনাব নে।
হয়, আৰ চি চি মানে ধৰ ভাবিছিলো প্ৰথম পাল্লাটো বনাই লওঁচোন, প্ৰথম চত এখন ঢালি লওঁ।
অ', ঠিকে আছে বাৰু।
তিনিটা তিনিটাকে মাজত কৰদৰি হ'ব, ছটা ৰুম।
হয়।
পিছত ধৰ আগপিনে এটা হ'ব ড্ৰয়িং ৰুম। আৰু ধৰক পিছ ছাইদে এটা হ'ব ধৰক পাকঘৰ।
অ। ঠিকে আছে বাৰু দিয়ক।
বাথৰুম লেত্ৰিং থাকিবই। ৰুমে ৰুমে ধৰক আজি-কালি বাথৰুম, লেট্ৰিন যেতিয়া।
হয়, হয়। হেৰি নহয় এয়া আপুনি মানে কেইটাল্লা ফাউনডেচন হিচাপে বনাব?
মানে?
আপুনি কেইতাল্লা মানে বনাব?
এ কেইতাল্লা মানে দুই তাল্লাই বনাম আৰু দিয়ক। প্ৰথম চত প্ৰথমটো থাকিবই বাৰু। তাৰ ওপৰত আৰু একতালা হ'ব আৰু। পাছত টো ভৱিষ্যতলৈ হ'বও পাৰে। সেইটো একো ক'ব নোৱাৰি।
হয়, হয়। ঠিকে, ঠিকে। এইটো মানে আপুনি এটা কাম কৰিব লাগিব। প্ৰথমে আপোনালোকৰ ঘৰত এনেই আ মিস্ত্ৰী আছে নে নাই?
মিস্ত্ৰী নাই নহয়।
অ এনেকুৱা এনে ভাল পঢ়া লিখা মিস্ত্ৰী।
অ নাই, নাই, নাই।
মইতো আপোনাৰ এনে চিভিল ইঞ্জিনিয়াৰিঙতে এইবিলাক কৰো নহয় জানো।
হয়।
কেই কাৰণ মানে মোক এজন পঢ়া লিখা মিস্ত্ৰী লাগিব। যি এইটো আপোনাৰ ফাউণ্ডডেচনৰ এইটো ফাউণ্ডডেচনৰ আপোনাৰ এনে প্ৰেক্টিকেল কপিটো বাৰু মই আপোনাক দি দিম হোৱাটছআপত।
অ হ'ব বাৰু, ঠিক আছে।
হয় যি টো মানে আপোনাৰ আ আৰ্কিটেক আৰ্কিটেকছাৰটো মানে কেনেকুৱা হ'ব? বুইছে?
হয়, হয়।
সেই আৰ্কিটেকছাৰ মানে ষ্ট্ৰাকচাৰবিলাক ম আপোনাক এটা মডেল ভাইজত বনাই দিম বাৰু। তাৰপিছত আপুনি মই হোৱাটছআপত আছো। আপুনি মই ঠিক আছে নাই যদি আপোনাৰ ফালে মিস্ত্ৰী নাই যদি মই বাৰু এটা মিস্ত্ৰী যোগাৰ কৰি দিম বাৰু। সেইটো আপুনি টেনচন নল'ব।
হয়, হয় ঠিক আছে বাৰু। অ কৈ দিয়াটো ভালে পাও হয় অসুবিধা হ'ব।
হয়, হয়। মই আপোনালোকো চিনাকি নহয় জানো। সেইকাৰণে মই বাৰু কৰি দিম এইখিনি কাম। কোনো ফিজ-চিচ দিব নালাগে বাৰু মোক।
হয়, বাৰু।
এনেটো মই আপোনাৰ এইবিলাক মানে যিটো মেনোফেকচাৰ যিটো মানে ষ্ট্ৰাকচাৰটো বনাবলৈ মডেলটো বনাবলৈ ঘৰৰ মই আপোনাৰ টো একদম পয়ত্ৰিছৰ পৰা পঞ্চল্লিছলৈকে চাৰ্জ লৈ লও। আপোনালোক তেতিয়া মোৰ চিনাক কিমাননো ভাৰা পাই নালাগে দিয়ক সেইবোৰ দিবলৈ।
অ, হয় নেকি?
হয়, মানে হেৰি এটা কাম কৰিম বুইছে।
হয়।
এনে মই প্ৰথমতে আপোনালোকৰ সেইফালে যাব লাগিব। সেইফালে যাই পেলাই ঠাইখিনি মানে মেজাৰমেণ্ট ল'ব লাগিব, জুখিব লাগিব, বুইছে?
হয় আহিব বাৰু। আপুনি যেতিয়াই সময় পায় আহিব। সময় যেতিয়াই পায়।
হয়, কিমানখিনি ঠাইত মানে বনাব?
হয়।
আৰু কিমানখিনি ঠাই আপোনাৰ জেগা আছ এ বা বনাবলৈ?
হয়।
সেইটো মই জুখি পালে আপোনাক মই বস্তু বনাম।
হয়।
আপোনাক মানে মই থ্ৰী ডি মডেল এটা দি দিম আৰু।
হয় বাৰু আজি-কালি নতুন মডেলৰ দিলে বাৰু ভালেই হয়। আপুনি চাবচোন কোনটো ষ্টাইলত ভাল লাগে।
অ এটা কাম কৰিব। এনে আপোনাৰ ঘৰটোৰ ডিজাইনবিলাক আপুনি চচিয়েল মিডিয়াৰ পৰা ধৰক আছে নহয় এনেকুৱা।
হয়, হয়।
আপুনি মোক ছ'চিয়েল মিডিয়াৰ পৰা এনেকুৱা পচন্দ কৰি দি পেলে এটা হোৱাটছএপত দি দিবচোন এইটো নম্বৰত।
হয় হয় বাৰু নিশ্চয়। আপুনিয়ে চাবচোন বাৰু কোনটো হেৰি মোক পঠিয়াই দিব মই তাৰ ভিতৰতে চিলেক কৰিম।
আপোনাৰ তাত যদি আছে ভাল ভাল কম খৰচত আও।
অ হ'ব। আপুনি মানে ঘৰটো কিমানত কিমানত বনাম বুলি ভাবে? কিমান টকা হাতত লৈ পেলাই ঘৰতো কাম কৰিব?
বৰ্তমানতো ধৰ আছে। ঘৰটো বনোৱা চটখন ঢলা পইচাই আছে আৰু ধৰক।
বাকীখিনি বাৰু মই লোন
মক অ ঠিক আছে সেইটো আপুনি বাৰু চাই ল'ব। এনে আপুনি ঘৰত কেইটা ৰুম হ'ব বুলি কৈছিলে?
ছটা ৰুম।
ছটা ৰুম?
পিছ ছাইডে পাকঘৰ, মাজদি কৰীডৰ হ'ব আৰু ধৰক আগ চাইডে বান্দা এখন হ'ব। মুঠতে ছটা ৰুম। আগ চাইডে বান্দা এখন।
পিদৌৰ দিব ন?
হয়, হয় কৰিডৰো থাকিব।
কৰিডৰ দিলে মানে আপোনাৰ খৰচটো বাঢ়ি যায় বুইছে।
অ হয় নেকি? কৰীডৰ নিদিলে যে আপোনাৰ ধৰক দেখিব বেয়া লাগিব। এটা এটা ৰুমে দি আজি-কালিতো এইটো সম্ভৱ নহয় যোৱাটো।
আৰু তাৰে আপুনি এটা কাম কৰিব। আজি-কালি কৰিডৰটো মানে বহুত ধৰণৰ ডিজাইন আছে।
হয়।
আপোনালোকে তলৰ তাল্লাটোত জানো আপোনালোক নেথাকিব জানো?
হয়, হয় থাকিম।
তাৰ ওপৰতাল্লাটোতহে আপোনালোকে ভাড়া দিব।
অ ওপৰ তলাটোতহে ভাড়া দিম, হয়।
অ সেইটো তাৰপিছতে মানে আপুনি কি জানেনে? এনে কৰিডৰে তাৰমানে বনাবলে গ'লে যিমান খৰচ হয় সিমান কিমান আপোনাৰ দুটা ৰুম বনি যাব একদম চৰ্টলৈকে।
হয়।
এতিয়া ভাবক কিমান টকা আপোনাৰ ৰেহাই হয়। মানে দুটা ৰুম বনি যাব একদম পকা। হয় আৰু কৰিডৰটো নিদিলে আপোনাৰ দুটা ৰুম মুঠতে আপোনাৰ আঠটা ৰুমো হৈ যাব।
অ, হয় নেকি?
হয়। এ মোক চো ভাবি চাই লক।
হয়, চাওঁচোন বাৰু ভাবি পেলে।
মানে ছটা ৰুম বনাবলে আপোনাৰ হাতত বৰ্তমান থাকিব লাগিব ধৰক পোন্ধৰৰ পৰা বিছ লাখ মান থাকিব লাগিব।
হয়।
বুইছে? আৰু যদি আপুনি দুই তাল্লা যদি দিয়ে
হয়।
তেনেহ'লে আপুনি পঁচিছ লাখ, ত্ৰিছ লাখ মান ধই থক।
অ নাই, নাই। দুই তাল্লাটো এতিয়াই নিদিওঁ। প্ৰথমটো হৈ লওকচোন বাৰু তলৰখিনিয়ে।
প্ৰথম টা তলৰখিনি পোন্ধৰ লাখ মান যাব পোন্ধৰ, ষোল্ল, সোত্তৰমান যাব। এনেকুৱা যাব আৰু।
হয়, হয়, হয়।
মই আপোনাক পোন্ধৰ লাখ একদম প্লাষ্টাৰলৈকে কৈছো বাৰু।
হয়।
বুইছে?
হয়।
ফাষ্টত আপুনি চিন্তা কৰি ল'ব যে প্লাষ্টাৰ পিছত কৰিব লাগিব নে লগতে কৰি দিব।
হয়।
টোৱে আৰু আপোনালোক এনে মাটি কিমান বিঘা আছে? যোনখিনি তাইত ঘৰ বনাব এক কঠা নে কি?
ই বিঘা নহয় আৰু ধৰক একঠা আৰু।
একঠা?
হয়।
একঠাত আপুনি মানে ৰুমটোক বহল নোৱাৰিব বনাব বুইছে। অলপ দীঘলহে বনাব পাৰিব।
দীঘলে ন? হয়, আপুনি বাৰু এদিন আহি পেলাই আপুনি চাই যাবহিচোন।
হয়, হয়। আৰু আপোনালোকে যে মাটিখিনি আছে হয়।
হয়।
মাটিখিনি ৰাস্তাৰ লগতে আছে নে নে পাহাৰৰ অঞ্চলত নে গাঁওৰ অঞ্চলত? সেইটোৰ লগতো আ
অ গাঁওৰ অঞ্চলতে হয় আৰু গাঁওৰ অঞ্চলতে হয়।
অ তেনেহ'লে আপোনাৰ ফৰ বাই ফৰৰ মানে গাঁতটো সানিব লাগিব। যিটো পষ্টটো দিম চাৰি ফুট চাৰি বাই চাৰি ফৰ বাই ফৰ। আৰু মানে ৰাস্তা কিনাৰৰ হ'লে আপুনি ছিক্স বাই ফাইভ দিব লাগিব।
অ।
কাৰণ ৰাস্তাত চাইডত হ'লে মানে আমাৰ যিটো মাটিটো হয় সেইটো মানে আপোনাৰ ইমান ভাল নহয় কঁপি থাকে।
হয়, হয়। গাড়ী মটৰ যোৱা যায় যে।
হয়, সেইকাৰণে ৰাস্তা কিনাৰৰ ঘৰ খোপা আপোনাৰ কঁপি যায় ন গাড়ী এখন গলে। বুইছে বিলিং
আৰু ওখ কৰিব লাগিব। ঘৰটো বহুত ওখকে দিব লাগিব।
হয়, হয়। ঘৰটো অলপ উপকৈ দিব লাগিব। সেই মানে ঘৰটো অলপমান ভালকে বনিলে ভাল আৰু হয়। যি এটা আপুনি ইমান কষ্ট কৰি বনাব।
কষ্টৰে বনাম, এবাৰে বন
হয়। পিছে আপুনি আপোনালোকৰ ঘৰৰ সকলোৱে ভালনে?
আছে আৰু অলপ ভগৱানৰ কৃপাত ভালে।
অ, অ হেৰি নহয় ভালে আৰু দিয়ক বেমাৰ-আজাৰ মাজে চলি আছো আৰু।
হয়। খোৱা-বোৱা কৰিলেনে নাই? হয়, হয়।
খোৱা-বোৱা মই কৰাই নাই বুইছে।
অ।
এ কাম কাম লৈ বিজি হৈ আছো মানে বুইছে। এই মাত্ৰ মই ঘৰলৈ গৈহে আছো।
অ' হয় নেকি? সেইকাৰণে মই গাড়ী মাত শুনি আছো।
নে হয়, মই এই ঘৰলৈ গৈয়ে আছো মানে। মই এতিয়া ভাতে নাই ইমান কাম
অ, অ। অ, হয় নেকি? আপুনি চাগে সময়ে মিলাবই চাগে নোৱাৰে ন খোৱা বোৱা কৰিবলৈও?
হয়, হয়।
মিলাবই নোৱাৰি।